হেল্ল'।
কি কৰিছা?
এনে বহি আছো ৰবা, তুমি কি কৰিছা?
এই মই থাৰ্ড চেমিষ্টাৰ নতুন চিলেবাছখন চাই আছিলো তা একে, একেবাৰে মূৰটো ঘূৰাই গৈছে।
অ' আমাৰো একেই দিয়া, একেবাৰে দুখন, দুখন মেজৰৰ পেপাৰ।
তাকেই চেকেণ্ড ছেমিষ্টাৰৰ একজামবোৰ শেষ হ'ল, এইমাহত এতিয়া আকৌ থাৰ্ড চেমৰ নতুন পাহাৰ সদৃশ চিলেবাছখন দেখি মোৰ একেবাৰে অৱস্থা বেয়া হৈ গৈছে।
সেইটো মইয়ো অলপ আগতে মোৰ হিন্দিৰ মেজৰ চিলেবাচখন মেলি লৈ বহি আছিলো ছেকেণ্ড ছেমিষ্টাৰৰ এক্সাম শেষ হৈছিল হে মাত্ৰ এতিয়া আৰু আমাৰ থাৰ্ড ছেমিষ্টাৰ আৰম্ভ কৰিয়ে দিলে এই যে আৰু নতুনকে এইবোৰ পালো মোৰ মানে মানে মাথাতো একদম কাম নকৰা হৈ গৈছে এতিয়াতো আৰু দুখন দুখন পেপাৰে কিবা তোৰ চিলেবাচত কি কি আছে বাৰু?
মোৰ এডুকেশ্বন মেজৰত এইবাৰ কেইটামান গুৰুত্বপূৰ্ণ টপিক আছে মানে দুখন পেঁপাৰ আটাইতকৈ মেইনটো হৈছে মানে এডুকেশ্বন এডুকেশ্বনৰ ইতিহাস মানে আমাৰ স্বাধীনতা পূৰ্ব ভাৰতৰ শিক্ষা ব্যৱস্থা আৰু ব্ৰিটিছৰ সকলৰৰে যিবোৰ উ শিক্ষা ব্যৱস্থা আনিছে উদৰ প্ৰেৰণ পত্ৰ এইবোৰৰ ইতিহাসৰ বিষয়ে পঢ়িব লাগিব আৰু তাৰ লগতে দ্বিতীয়খন পেপাৰত এডুকেশ্যন টেকন'ল'জিৰ ইনষ্ট্ৰাকচনেল মেথড এই বোৰ আছে য'ত আজিকালি ডিজিটেল শিক্ষাদান পদ্ধতিৰ কথাবোৰ উল্লেখ আছে এম মানে চিলেবাচখন ইন্টাৰেষ্টিং হয় কিন যদিও পঢ়িবলৈ যথেষ্ট নোটছ আৰু কষ্ট কৰিব লাগিব তোৰ হিন্দী মেজৰ কি কি কচোন?
মোৰ মানে অ তোৰ যিহেতু হিন্দী মেজৰ মানে সেইবোৰ আজিকালি অলপ বেলেগ হৈছে আমাৰ হাইস্কুলতকে আমি তেনেকুৱা মানে একদম মানে পৃথক আৰু আৰু এইবাৰ মানেটোৰ কি হৈছে অ প্ৰথমত আহিছে তোৰ হিন্দী সাহিত্যয়ৰ ইতিহাস একদম প্ৰথমৰ পৰা পঢ়িব লাগিব কেনেকে কি কি সৃষ্টি হৈছিল উৎপত্তি হৈছিল তোৰ ভাৰ তেন্দু হৰি ন্দ্ৰ মহাদেৱী বৰ্মা প্ৰেম চন্দ্ৰৰ যুগৰ গোটেই ইতিহাস তাতে মানে খৰচী মাৰি পঢ়িব লাগিব আৰু তাৰ উপৰিও হিন্দী কবিতা ব‍্যা কৰনৰ এটা অংশ আছে আৰু আটাইতকৈ ডাঙৰ টেনচনটো তই কি জান হিন্দীৰ কিতাপ আৰু ভাল নোটচ বোৰ আমাৰ ইয়াৰ বজ বজাৰত স সহজে বিচাৰি পোৱাই নাযায় আৰু যে কেইখন মান কি? কিতাপ অৰ্ডাৰ কৰিছো বাৰু তেনেকে কিন্তু কি বা আহে নাজানো আৰু আৰু এতিয়াতো তোৰ মানে বহুত কেইখন নাটক কাহানী এইং এইবিলাকো আছে ত কি বা হয় আৰু ভয়ে লাগিছে ৰ সেইবোৰ মানে মনত ৰখাটোৱে টান কথা হৈ পৰিব
তাকেইটো লাষ্টৰ আমাৰ ছেকেণ্ড চেমিষ্টাৰৰ একজামটো একেবাৰে মেন মেনতেল ট্ৰেছত পেলাই দিছিল আৰু এইবাৰটো আকৌ দুখন কৈ পেঁপাৰ লগ আগতে এ চি এম ডি চি বি এ চি এইবোৰতো আছে তাৰ বাহিৰেও মাই আৰু এ চি চি যোনখন আমাৰ পেঁপাৰ সেইখনো আছে মূৰটো পলিটিকেল চাইন্স মাইনৰ হয় তোৰ কি মাইনৰ হয়।
ইকনমিক্স লৈছো ৰ কিন্তু মই ভাবিছো এইবাৰ মানে ক্লাছবোৰ একদম লেগুলাৰ কে কৰিব লাগিব সেইকাৰণে এতিয়া মানে খোলা দিয়া। তাৰ পৰা মই ৰেগুলাৰলি গৈয়ে আছোঁ আৰু ক্লাছবোৰ হৈয়ো আছে। বোলে থাৰ্ড ছেমিষ্টাৰৰ পৰা কলেজত এটেণ্ডেঞ্চ আৰু ইন্টাৰনেল একজামক লৈ বহুত। বেছি মানে এতিয়া কৰা কৰি কৰিব আৰু গতিকে। কে আমি মানে যিমানেই। জিম কৰো বা বেলেগ ক্ৰিয়েটিভ কাম নকৰো কিয় দি এটা নিৰ্দিষ্ট সময় পঢ়া শুনাৰ বাবে সুকীয়াকৈ উলিয়াবই লাগিব মই মানে এনেটো দিনতটো বাৰু মই সিমান নপঢ়োৱে কিন্তু ৰাতি মানে তোৰ আজিকালি অলপ ৰেগুলাৰ কে নোটছবোৰ লিখা হৈছো আৰু যিবোৰ মানে কলেজত পঢ়াই দিয়ে সেইবোৰ। আকৌ এবাৰ আহি কিনে তেনেকেই মানে নিজে মনত কৰো আৰু নহলে তোৰ পিছলৈকে একজাম আহিলে বহুত দিগদাৰ হৈ যায় মানে এতিয়াতো দুখন ব তাৰ হল ন ত সবতে বেলেগ বেলেগ নাটক কাহানী কবিতা সেইবিলাক মানে কষ্ট কৰোতে মোৰ এতিয়া মনতে নাথাকিব
তাকে আমাৰ মেজৰৰ বাহিৰে্ বেলেগ ক্লাছবোৰ হোৱা নাই আৰু শুনিছো পলিটিকেল চাইন্সতো এইবাৰ ভাৰতীয় সংবিধানৰ বহুত ডাঙৰ ছিলেবাছখন দিছে বুলি কিন্তু এতিয়ালৈ যিহেতু ক্লাছ হোৱা নাই ভালদৰে গম পোৱা নাই ক্লাছ আগষ্ট মানৰ পৰা শেষ হ'ব তেতিয়া ভালদৰে গোটেইবোৰ একেলগে চিলেবাছবোৰ পালে পঢ়িবলৈ সুবিধা হ'ব
উম। তাকেইতো আমাৰো তেনেকুৱাই ৰ এতিয়া মানে এনেকুৱা হৈছে আমিতো আগৰে পৰা ধৰি ল প্ৰাইভেট স্কুলত পঢ়িলো তাতেটো আমাৰ চ নোট পাতিবোৰ চব মানে লিখি কি দিয়ে তোৰ অ পেপাৰ বোৰ কৰাই প্ৰিভিয়াচ ইয়াৰৰ কিন্তু এতিয়া মানে তেনেকে কলেজত যাই কিনে মানে আমাৰ অলপ নতুন নতুন যেন পাইছ ন সকলোবোৰ যিহেতু নোজবোৰ নিদিয়ে নিজে উলিয়াই তেনেকে ফোনৰ পৰা লিখিব লাগে সেইকাৰণে অলপমান দিগদাৰ হৈছে তথাপিও বাৰু কষ্ট কৰিলে সেইখিনি আমি মিলাই ল'ব পাৰিম আৰু ন
তাকে একদম হাড্ৰেড পাৰ্চেন্ সঁচা কথা কৈছ পঢ়া শুাৰ ক্ষেত্ৰত কোনো ধৰণৰ ফাকি চলিব নোৱাৰে আৰু এইবাৰ মই ভাবিছো আমি এটা কাম কৰিম পাৰোঁ এই সপ্তাহত আমি দুয়োজনী মিলিকনে কলেজৰ লাইব্ৰেৰীলৈ গৈ নিজৰ মেজৰ আৰু মাইনৰৰ কিতাপবোৰ বাচি ফটো কপি কৰি উলিয়াই আনিব পাৰোঁ মানে উম যিহেতু জুলাই মাহত এব এমাহৰ বাবে বন্ধ পাম গতিকে এতিয়াই আমি কিছুমান নোট যুগুতাই থলে সেই মাহটোত আমি সেইবোৰ ভালদৰে পঢ়িব পাৰিম
হয় হয় তই ঠিকে কৈছ ৰ ময় ভাবিছো এই যে কলেজৰ লাইব্ৰেৰীত গৈ এবাৰ তেনেকৈ চাই ল'ম যে কিতাপ বোৰ মানে গোটেই বোৰ আছে নে নাই মানে কিছুমানে কয় কি সকলোবোৰ মানে পোৱা নাযায় বুলি তথাপিও এবাৰ যাই কিনে চাম আৰু আৰু একেলগে লাইব্ৰেৰীত পঢ়িলে প পঢ়াৰ পৰিৱেশ এটাও গঢ়ি উঠিব দেচোন তেনেকে অকলে লে মনো নাযায় আৰু লগতে অলপ কথাও পতা হ'ব তোৰ পিছে এডুকেশ্যনৰ ইংৰাজী বা অসমীয়া ম য়েল লাগে ত কলেজৰ ৰেকৰ্ডৰ পৰা পাই যাবি আৰু মোৰ মানে হিন্দী কিতাপ বোৰ বাবে আমাৰ মেচেনেৰী চাৰ্ভাৰ মেডামক সোধ পোজ কৰি ল'ম মানে তেওঁলোকে ইয়াতে হিন্দী কিতাপ বোৰ নাপায় বুলি কয়। তথাপিও সুধি চাম আৰু কৰ পৰা কি কেনেকে কৰিব পাৰো
কিতাপ বোৰ ক্ৰয় কৰিব হলে বহুত বেছি দাম আজিকালি কিতাপবোৰৰ আৰু এখন মানে কিনিলে নহব মোৰ চিলেবাচখন যিখন সেইখন মানে অ এটা টপিকে এখন কিতাপতেই গোটেইবোৰ টপিক আছে তেনেকুৱা নহয় মানে ভগাই ভগ বেলেগ বেলেগ কিতাপত তেনেকৈ লিখা হৈছে একমেবা মানে একদম টানকৈ বনাইছে এইবাৰ আমাৰ
হয় হয় তো মানে আমাৰ এনেকুৱা হৈছে এতিয়া মই ফাৰ্ষ্ট আৰু চেকেণ্ড চেমিষ্টাৰ তেনেকে দুখন দুখন কিতাপ কিনিলো তেনেকে হল গল বাৰু মানে এখন মেজৰ ব কেইখন এছ চি চিৰ কিন্তু এতিয়া মানে তোৰ মেজৰৰ বেপাৰ দুখন আৰু অ স্কিলৰ এখন গতিকে তত টোটল মোক পাচখন কিতাপ লগা হৈ আছে দুখনো বাৰু অৰ্ডাৰ দিলো এতিয়া মানে কি হয় আৰু তাকে পইচা বোৰ তেনেকে মানে বহুত গুছি যায় আৰু কিতাপৰ নামতে পিছত সিমান ক্লাছ নহয় টো ছয় মাহৰ তেনেকেই আৰু
মই মই ভাবিছোঁ যে মোৰ যিবোৰ পুৰণা কিতাপ আছে সেইবোৰ মই পাণবজাৰত গৈ আ বিক্ৰী কৰি দিম আৰু কিবা যিখিনি মূল্য ওলাই সেইখিনিৰে নতুন কিতাপ কিনিব পৰা যাব।
অ তাকেইেতো তই ঠিকেই ভাবিছ ৰ তই গ'লে মোকো কবিচোন ময়ও যাম মোৰ পুৰা। পুৰণা কিতাপ ফাৰ্ষ্ট চেমষ্টাৰ ছেকেণ্ড চেমষ্টাৰ তেনেকে আছেই সেইখিনিৰ পৰা যিখিনি পইচা পাও তেনেকে মিলাব লাগিব। আৰু-
অ আৰু এইবাৰ চিলেবাচখননো বহুত ডাঙৰ পঢ়াওতেও উ বহুত সময়। লাগিব। যেন পাইছো
উম
আৰু এইবাৰ এইবাৰতো আমাৰ জুন মাহত এ জুন মাহৰ পৰাই আৰম্ভ কৰি দিলে ক্লাছবোৰ একে, - একবাৰে পৰীক্ষা শেষত আমাক অকণমানো আজৰি সময় নিদিলেই-
হয় হয় এইবাৰ মানে অলপমান বেলেগ ধৰণে তেওঁলোকে আৰম্ভ কৰিলে মানে এনেতো তোৰ বি এৰ ক্লাছবোৰত আগষ্টৰ পৰাই ষ্টাৰ্টিং হয় দেচোন কিন্তু ত' আমাৰ এতিয়া পৰীক্ষাৰ পিছত। ভালদৰে অলপো ৰেষ্ট লবলৈ টাইম নিদিলে ল লগে লগে তোৰ কলেজৰ ক্লাছ ষ্টাৰ্ট আৰম্ভ কৰিলে কিন্তু মানে সেই-
এনে আমি বেয়া পালেও দেচোন সেইটো আমাৰ কাৰণে ভাল যিমানে ক্লাছ বোৰ হয় সোনকালে তেতিয়া আমাৰ বাবে ভাল। পিছত কাৰণ পৰীক্ষা লগে লগে পাতি দিব আগষ্টত খোলাৰ পিছতে আমাৰ- তাৰ পিছত ত আৰু দিগদাৰ হ'ব-
একদম ঠিক কথা কৈছ আৰু আমাৰ যিখন এছি চিৰ পেপাৰ আছে তাত যদিও- কণ্টেণ্ট ক্ৰীয়েচন বা ডিজিটেল মিডিয়া এইবোৰ তপিক আছে তথাপিটো পঢ়িবলৈ- ইমান বেছিও সহজ নহয়। যিহেতু আজিকালি ছ'চিয়েল মিডিয়াই আমি দেখি শুনি থাকো সেই হিচাপত চাবলৈ গ'লে সহজ কিন্তু তাৰে ভিতৰতো বহুত- টান টান টপিক আছে যিবোৰ মানে আমি কেতিয়াও কল্পনাই কৰা নাছিলোঁ যে এইবোৰ টপিক আমাক কেতিয়াবালৈ কিতাপতো দিব পাৰে একদম বুজি পাবলৈ। বৰটান
কিতাপতোৰ মানে- সকলোবোৰ ধৰণৰ কথাই দিয়া থাকে। যিবোৰ তই মানে নিজে যদি সদায় অধ্যয়ন কৰা অলপ অলপ সময় হলে তেনেহলে বুজি পাম আৰু- কলেজৰ ক্লাছ বোৰ মানে সিমানতটো ভালকৈ নুবুজাই বাৰু তথাপি যদি। আমি যাবলৈ চেষ্টা কৰো ক্লাছত যদি উপস্থিত থাকো তেনেহলে অলপ হ'লেও আমি উপকৃত হ'ব পাৰো আৰু আৰু তই যেতিয়া লাইবেৰিত যাও মোক জনাবি চুন সোনকালে যাব পাৰিলে ভাল আৰু আমি মানে কিতাপ বোৰ যদি গম পাও তাতে যদি পাই।
উ অ অ মই তোক জনাই দিম মই যেতিয়া যাওঁ আৰু একেলগে গ'লে ভালো লাগে। অকলে গলে নহলে ভাল নালাগে।
হয় হয় এতিয়া। তোৰ পৰা এইবোৰ কথা অলপ গম পাই মোৰ অলপমান টেনচনটো কমিল বাৰু পিছত আকৌ এদিন দেচোন কথা পাতিম বাৰু
অ হ'ব দে মই গলে তোক জনাম তইযো ওলাই থাকিবি
দে নহ'লে আজি হ'ব দে আৰু পিছত এদিন কথা পাতিম এই বিষয়ে।
অ বাকী তৃতীয় চেমিষ্টাৰৰ বাবে। অল দা বেষ্ট ভালকৈ পঢ়িবি।
অ তয়ও ভালদৰে নোটছ বোৰ পালে তেনেকে যোগাৰ কৰিবি আৰু মিলাই
অ দে হ'ব দে বাই।
উম বাই বাই।